হেল্ল'অ
হেল্লোঅ
অ কোৱা?
আহ কি কৰি আছা?
মই তোমাৰ এনেই অলপ কিবা কিবি চাই আছিলো ফোনতে। কি কৰিছা?
আচ্ছা মই এনেই তোমাৰ আহি এনে শুই আছো আৰু কৰি আছো মায়ে ভাত বনাই আছে।
অ।
খাম আৰু অলপ পিছত তুমি না না খোৱা নাই এতিয়ালৈকে বনাই আছে। তোমাৰ?
তোমাৰো সেই বনাই আছে খোৱা নাই, খাম লাহেকে।
আচ্ছা আচ্ছা ঠিকে আছে। বাকী খবৰ ভাল?
আছোঁ দিয়া,। তোমালোকৰ খবৰ কেনেকুৱা?
আমাৰ ঠিকে আছে বাৰু।
অ বাকী কৰ'বাত ফুৰিব গৈছিলা নহয়, কেতিয়া আহিলা?
বাকী ফুৰিব গৈছিলোঁ বাৰু মই তোমাৰ মেঘালয়ৰ ফালে গৈছিলোঁ, আহিলোঁ কালি। আকৌ এতিয়া তোমাৰ কলেজত আছো, কলেজ এতিয়া ষ্টাৰ্ট হব আৰু।
অ।
কি ক'বা আজি? আজিকালি তোমাৰ কলেজৰ ইমান পইচা দিব লাগে এডমিশ্যন কাৰণে। আকৌ এক্জামৰ কাৰণে, প্ৰেক্টিকেল ফিচ। চেণ্টাৰ ফিচ, ইমান দিব লাগে।
আজিকালি এডুকেশ্বনত বহুত পইচা দিব লাগে।
অ তোমাৰ এডুকেশ্বন চিষ্টেমটো মানে এতিয়া বহুত কষ্টলি হৈ গৈছে আৰু মানে।
উম। অ আগতে ভাল আছিলে অ এতিয়া বহুত আৰু তাতে নতুন নতুন ধেৰ কিবা কিবি ওলাই আছে। যে নহয় তাতো খৰচ হয় মানে আৰু এ লেপটপটো চোন এচেনঞ্চিয়েল হয় লেপ টপ ভাল লেপটপ এটা নহ'লে কামেই নহয়।
সেইটোয়ে তোমাৰ যেনেকে এতিয়া স্কুলৰ লগেটো ঠিকেই আছে কিন্তু কলেজৰ হোৱা আহা পিছত তোমাৰ লেপ লেপটপ এটা লাগে প্ৰেক্টিকেল কৰিব কাৰণে।
উম,
তোমাৰ মই লৈছো বাৰু কিন্তু এইটো আৰু মানে ইমান এটা কাম নহয় বাচ কলেজৰ কাৰণে লৈচিলো আ বাকী একো কামেই নাই আৰু ফোনটো আছে ফোনতে চব হৈ যায় এইটো এনে পৰিয়েই থাকে আৰু লেপটপটো।
অ', অ', হে চাই আছো। ত' ল'ব লাগিব এতিয়া লাহেকে এটা লওঁ বুলি ক'লেও আকৌ পতককে তোমাৰ ত্ৰিছ, চল্লিছ হাজাৰ টকা এটা লাগিব নহয়।
উম, লেপটপ এটা ল'লে লাগিবই চল্লিশ, পঞ্চাছ এটা। চ' চোৱা আৰু
উম, ইনষ্টলমেন্টতে ল'ম বুলি ভাবিছো আৰু।
সেইটোৱে। বাকী-বাকী তোমাৰ এতিয়া কোনটো চেমিষ্টাৰ?
মোৰ এতিয়া লাষ্ট চেমিষ্টাৰ শেষেই হ'ব আৰু।
হ ঠিকে আছে এতিয়াতো তোমাৰ চাকৰিও কৰিব লাগিব ন, চাকৰি চাব লাগিব।
উম, ঘৰখনলে অলপ হেৰি কৰিব লাগিব নহয় তোমাৰ যিহেতু ইমান পঢ়াইছে কষ্টৰে মষ্টৰে বহুত পইচা দি
সেইটোৱে-সেইটোৱে বাকীতো যাৰ-যাৰ ৰাচন কাৰ্ড আছে নহলে ইনকম চাৰ্টিফিকেট আছে সিহঁতৰটো ফ্ৰীতে এডমিচন হৈ যায় বাৰু গভৰ্ণমেণ্ট কলেজত।
অ, ফ্ৰীতে হয় দেই তোমাৰ খালি কিছুমানৰ তোমাৰ চোৱা অ, মানে চাপোজ তোমাৰ পাপাৰ বোলে পুৰা ভাল চাকৰি তেতিয়া মানে ইনকম চাৰটিফিকেটত মানে তোমাৰ অ, মানে এনেতো কলেজ বিলাকত অ অ, চিক্স ছিক্স লেকচৰ তলত নে ফাইভ লেকচৰ তলতখিনিকে হেৰি দিয়ে এডমিচন দিয়ে ফ্ৰী। ত' মানে এ কিছুমানৰ ইনকাম খনৰ লগত মানে ধৰা পৰিব ন' ইমান কম দিলে ফাইভ লেকচৰ ওপৰত দিয়া থাকে ত' তেনেকাবোৰক মানে সেহঁতি পেইড এডমিচনেই কৰিব লাগে ফ্ৰী এডমিচন কৰিব নোৱাৰে আৰু ৰেচন কাৰ্ড কিছুমানৰ নাথাকে নহয়। মোৰ যেনিবা তোমাৰ ৰেচন কাৰ্ড আছিলে ফ্ৰী এডমিচনে হ'ল।
অ, আচ্ছা-আচ্ছা গম পাইছো।
তোমাৰ এইবোৰ হোষ্টেল ফিছ আকৌ তোমাৰ ইটো সিটো কলেজৰ প্ৰেক্টিকেল এচাইনমেন্টচ এইবোৰৰ কাৰণে খৰচ হৈয়ে থাকে।
এইটোৱেইতো।
এই মানে খৰচ হৈয়ে থাকে তোমাৰ আৰু বাহিৰত ওলাই যোৱাও হৈয়ে থাকে আৰু তোমাৰ লগৰ খিনিৰ লগত গ'লে যদি সিহঁতে বাহিৰতে খাওঁ বুলি ক'লে তুমিতো অকলে নাখাও বুলি কব নোৱাৰা না এদিন ক'ব পাৰিবা সদায়তো বেয়া লাগে দিয়াচোন যিমান যি হলেওঁ।
সেইটোয়ে সেইটোয়ে।
উম
বাকী তোমাৰ স্কুলতো মানে তোমাৰ যেনেকে বাবা তোমাৰ কোচফুলত তোমাৰ এবাৰ হৈ যায় ন মানে তিনিমাহ তিনিমাহ দিব লাগে ন পইচাটো।
না অ আমাৰতো দুই মহীয়া আছিলে হা মইতো প্ৰাইভেট স্কুলত পঢ়া মানে জাতীয় বিদ্য়ালয়ত ত আমাৰ দুমাহত একেলগে আমাৰ বাৰশ নে চাৰে বাৰশ তেনেকে লৈছিলে।
সেইটোয়ে মানে তোমাৰ। তাত তোমাৰ টিউশচন ফিজো আহি যায় মানে টিউচনটো নহয় বাৰু স্কুলত কেতিয়াও মানে টিউশচন ফিজটো আহি যায় আৰু
অ মোৰতো বাৰু টিউচনতটো এক্সটা হৈছিলে তিনটা চাবজেক্ট।
মোৰো টিউচনটো মই এক্সটাকে লৈছিলো তেতিয়াও স্কুলত দিয়া দিবলৈ লাগিছিল মানে। টিউচন ফি টো এড কৰিয়ে দিয় আৰু মানে টিউশচন ফি টো কিয় এড কৰে মানে কিন্তু কেতিয়াবা কেতিয়াবা এক্সট্ৰা ক্লাচছ লয় ন যোন যোন পোৱালি মানে অলপমান উইক হয় পঢ়া। মানে জনা নাই বস্তুটো তোমাক। কম আহিছে মানে এক্সট্ৰা ক্লাছেছ আহে লাগে যে তাৰে মানে টিউশন। ফিছটো এড কৰি।
অ আমাৰ যেনিবা তেনেকুৱা নাছিলে আমি এক্সট্ৰাকে লৈছিলো। তাকে এইটো তোমাৰ মোক কলেজতে অকল। টিউচন ল'বলগীয়া নহ'ল বাকী ইয়াত আৰু। স্কুললৈকে ল'লোঁ আৰু তোমাৰ ক্লাছ নাইন টেন।
সেইটোয়ে মই মানে টিউচন লোৱাটো ষ্টাৰ্ট কৰিছো তোমাৰ ক্লাছ। নাইন অ নাইন অ নাইন অৰ পৰা ইচতাদ কৰিছো নাইন টেনটো মানে নাইনত ক লৈছো। ন নাইনতো অলপ টান হয় তাৰপিছত টেনত লৈছিলো তোমাৰ। আমাৰ মেট্ৰিকৰ কাৰণে।
অ দৰকাৰ হয় তুমি হেৰি নহয় চাইন্সৰ নহয় জানো?
অ মই চাইন্সৰ নহয় মই কমাৰ্চৰ হয়।
তুমি কমাৰ্চৰ আমিও চোন। তেনেহ'লে টিউচন চেণ্টাৰ এটা খুুলিব পাৰো। কাৰণ আমাৰ এইডোখৰ নাই আমি ইমান দূৰ তোমাৰ। গৈ তোমাৰ আধা ঘণ্টা লাগেচোন চাইকেল মাৰি মাৰি তালৈ যাওঁতে আমাৰ ইয়াত চাগে। অ খুলিলে টিউচন চেণ্টাৰ এটা চলিব অলপ। মানে আৰু ল'ৰা ছোৱালী খিনিৰ সুবিধাও হব।
অ সেইটোয়ে যেনেকে তুমি চাইন্সটো পাৰা মই তোমাৰ মেথছটো পাৰো কমাৰ্চ ষ্টুডেন্ট সেইকাৰণে। আমি টিউচন খুলিব পাৰো বাৰু।
অ আমি ক্লাছ যদি তোমাৰ এই হেৰি বেছি সৰুখিনি নলওঁ বেছি সৰু খিনি ললে অলপ দিগদাৰ হয়। আমি ক্লাছ ফৰ ফাইভৰ পৰা টেনৰলৈকেতো ল'ব পাৰিমেই ন। তো তুমি ম। চাইন্সখন চাই দিম তুমি মেথছখন চাবা ইংলিছখনতো পাৰিমেই দুইটাইনো।
অ' সেইটো ইংলিছতো পাৰিম আৰু বাকী বিলাক যোনবিলাক আৰ্টচৰ চাবজেক্ট বিলাক থাকে যেনেকে। পলিটিকেল চায়ন্স সেইবিলাকতো জানোৱে।
সেইটোয়ে আৰু কিবা দৰকাৰ হলে এনেই। অকমান আমি নিজে কিতাপত ষ্টাডি কৰি ল'ম হৈ যাব।
সেইটোয়ে সেইটোয়ে কৰিব পাৰি।
অ 'বেয়া নহয় কিন্তু মানে নাই চোৱা তোমাৰ ল'ৰা ছোৱালী খিনি সুবিধাও হব আমি যেনেকে। তোমাৰ ইমান দূৰত গৈ গৈ টিউশ্যন কৈছোঁলোকে। সিহঁতে নকৰিলে হ'ব।
অ সেইটোৱেটো ন। আমি ইমান মানে কল আমাৰ কলেজ আৰু স্ক স্কুলো ইমান ডাঙৰ ডাঙৰ মানে আৰু বহুত দূৰত আছে ন?
উম আৰু আমি অলপ এফৰ্ডেবল প্ৰাইচত যদি দিওঁ। মানে কি অ এটা চাবজেক্টত মিনিমাম থ্ৰী হাণ্ড্ৰেডকে ল'ম আৰু কিনো আৰু হয় নাই ইমান পইচা নললেও হ'ব।
অ বেলেগ টিউচনত এনে মই সুধিছিলো। সিহঁতৰ লয় তোমাৰ পাঁচশ টো হাজাৰ লয় এটা চাবজেক্টত। ত' আমি তিনিশ এটা ললে ভাল হ'ব মানে।
অ তো তিনিশকে হৈ যাব কাৰণ কিছুমান মানুহে এফ কৰিব নোৱাৰে ন আৰু কিছুমান ছোৱালী ল'ৰা ছোৱালী পঢ়িবলে বহুত ইচ্ছা থাকে। তাছত। হেৰি মই তোমাৰ মইতো টিউশচন তোমাৰ আঠশকে লৈছিলো, দুটা ছাবজেক্ট। তাছত এটা চাবজেক্টত ছিক্স হান্দ্ৰেদ হৈছিলে।
আচ্ছা আচ্ছা, পাৰি তেনে?
পাৰি অ বেয়া নহয় কাৰণ আমাৰ এডোখৰত নাই ন তেনেকে।
অঁ।
তেনে এটা কাম কৰিম। তোমাৰ ঘৰটো মোৰ ঘৰত ওচৰতে ন। ত' তেনে আমাৰ ঘৰৰ দুটা মাজতে এটা টিউচন চেন্টাৰ খোলো আৰু মাটি কিনি পেলাই, নহলে কাবা ঘৰত ভাড়া থাকি।
এ তোমাৰ কেলে হেৰি তোমালোকৰ ঘৰত তালে যোৱা আগত ভাড়া ৰুম থাকে নহয়, তেনেকে ভাড়া ৰুম এটা লওঁ আৰু।
অ মোৰ ঘৰৰ ওচৰতে ভাড়া ৰুম এটা আছে বাৰু। মই যেনেকে ভাবিলোৱা তোমাক ঘৰ পা অলপমান দূৰ হ'ব ন। মই তোমাক পিক আপ কৰি লৈ আহিম টিউচনত।
অ মও হ'লেও যাব পাৰিম তেতিয়া, তাতে আমি হেৰি আহ দুইটা মিলাই চেণ্টাৰ এটা খুলিব পাৰিম। তাৰপিছত সে এনে তোমাৰ তোমাৰতো অ কলেজ শেষ হ'ব চাগে? তুমি লাষ্ট চেমিষ্টাৰ নে কি?
ন মোৰ মানে ফিফ চেমিষ্টাৰ আৰু আছে মানে অলপ।
অ আছে, এ একোনাই। ফিনিছ হয় যাব। তুমি কৰালেকে তেতিয়া মোৰ কৰা লকে আ এনেও তোমাৰ তিনি চাৰি ঘন্টাহে টাইম দিব লাগে।
সেইটোৱে। পাৰিম আৰামছে পাৰিম। মই আৰু কলেজতো যাওঁৱে। কলেজ গৈ পেলাইটো তিনটাত ঘৰৰে আহি যাও।
অ, তেনেহলে তুমি অলপ ফ্ৰেছ হ যেনিবা। চাৰিটা মান চাৰে চাৰিটা মান বজা পা স্তাৰ্ত কৰিব পাৰা। হয় নাই?
অ, চাৰিটা মান পা সাতটালৈকে কৰিব পাৰি ন, যেনেকে বেলেগ বেলেগ বেটচ থ্ৰি, টু, ছিক্স। এটা বেচ হৈ যাব তা পিছত। তোমাৰ ছেভেন টু নাইন এটা বেচ। তাপিছত টেন টু টোৱেলভ এটা বেচ।
উম।
সেইটোৱে কৰিব পাৰি বাৰু।
মৰ্ণিঙতো ল'ব পাৰিম। তেতিয়া মৰ্ণিং মই অ তোমাৰ চোৱা যদি আমি ফ'ৰ পা লওঁ। মই মৰ্ণিঙত ফ'ৰ টু ছিক্স মানলৈকে লৈ দিব পাৰিম মানে।
অ মৰ্ণিং যোনে কৰে, অ পাৰি পাৰি।
কাণ আকৌ যদি ছিক্স পা টেনলৈকে থাকে। মিক্সআপকে ল'লেও তোমাৰ পঢ়াবলে অকমান দিগদাৰ হয় দিয়াচোন।
অ সেইটোৱে গম পাইছো। বাকী তোমাৰ, মানে ভাড়া ললেও তোমাৰ চেয়াৰ বিলাক লাগিব ন চেয়াৰ টেবল লাগিব পোৱালি বোৰক। বহালে, চকী লাগিব।
অ নহ'লে ডেক্ক বেঞ্চ অৰ্ডাৰ দিব লাগিব। তোমাৰ সেই স্মাৰ্ট বৰ্ড এখন ল'ব লাগিব।
অ স্মাৰ্ট বৰ্ড এখন লৈ ল'ম বাৰু একো কথা নাই। মানে এইটো নিজৰ পইচাই কিনি ল'ম আৰু বাকী টো, টিউচন কৰিলেতো আহিয়ে যাব পইচা, তিনি চাৰি মাহত।
সেইটোৱেই, নহয় আমি দুয়টাই প্ৰথমতে, মোৰ ধুনীয়াকে সেই বস্তু পাতিবোৰ কিনি লম ৰুমটোত ঠিক ঠাক কৰি, তাৰপিছত যেতিয়া আৰু টিউচন ফিজ আহিব তেতিয়া আমি সেইটো কিবা এটা কৰি ল'ম আৰু দিয়া হ'ব।
হ'ব একো কথা নাই দিয়া। মই তোমাক ইনফৰ্ম কৰিম দিয়া, কেতিয়া কি কেতিয়া খোলা হলে হ'ব, অহা মাহ খুলিলে ভাল হ'ব।
অ এইটোমাহ তোমাৰ যাবলৈ হলেই, তোমাৰ অহা মাহ হলে মানে খুলিলে ভাল হব আৰু। তেতিয়া নতুনকে ষ্টাৰ্ট হব ন।
হ'ব তেনে মই এতিয়াৰ পৰাই ভাড়াটো চাই লওঁ ন।
অ তুমি চাবা আৰু হেৰি কৰিম। যদি এইবোৰ কিনিব লগীয়া হয় নাই আমি দুইটাৰ লগতে গৈ, আচ্ছা, নহয় এটা কাম কৰো নহলে। এইবোৰ চকী টেবুল লোৱাতকৈ ডে্ক বেঞ্চে লৈ লওঁ। কাৰণ, আমাৰ পাপাৰ লগৰ এজনে বনাই, ত মই পাপাক ক'লে চাগে, অলপ কমতে বনাই দিব চাগে।
অ হ'ব তেনে সেইটো কৰিলে ভাল হ'ব ন ডিচকাউণ্ট পাম।
অ কাৰণ, যদি আমাৰ কমতে হৈ যায়। তোমাৰ বেছি নালাগে পাঁচখনন মান ললেওতো হৈ যাব ন চাৰিটা, চাৰিতাকে জুৰিব আৰু এনেও আমি, প্ৰথম খুলিম তেতিয়া, এইকেইখন লৈ চাওঁ পিছত যদি আৰু ষ্টুডেণ্ট হয়, তেতিয়া অৰ্ডাৰ দি দিলেও হ'ব।
অ হৈ যাব। হ'ব দিয়া তেনে সেইটোৱে কৰো।
অ তুমি হ'ব আমি কৰিম, তুমি এটা কাম কৰো আমি পৰহিলে মানে, যেতিয়া পৰহিলে অ পৰহিলৈ মানে আমি যাম। তাৰপিছত চাই
হ'ব দিয়া হ'ব মই তোমাক পৰহি কল কৰিম দিয়া, ৰাতিপুৱা মানে যাম দুটা হ'ব।
ঠিক আছে বাৰু দিয়া।
অঁ হ'ব দিয়া, বাই বাই।